অ'। ক' ক' আবেলি সময়ত কিমানত কৰিবি? এ, কি কৰিববি, খেতি বাতি লাগি আছিলোঁ, এতিয়া অকমান তাকে বহি আছোঁ, ভাগৰ লাগিছে।
অ', অ' বাকী খোৱা বোৱা কৰিলি? উম, উম। হেৰি হৈছে অ' তোৰ কথাখিনি বৰ সৰুকে আহিছে মাতটো।
অ' হয় নি?
অ', এতিয়া শুনিছো শুনিছো।
এতিয়া শুনিছা নে?
শুনিছোঁ শুনিছোঁ।
অ'।
বাকী ঠিকে আছে নহয় মোৰ ফালৰ পৰা।
ঠিকে আছে, ঠিকে আছে।
অ'। মই ভাতকেইটা খাই উঠি তোৰ অকণমান বহিছোঁ বৰ ধুনীয়া বতাহ মাৰি আছে অ' আমাৰ ইয়াত আজি।
অ', আজি ধুনীয়া বতাহ মাৰি আছে।
তাকে, বতাহৰ অকমান মানে বহুত দিন হ'ল তোৰ ফেনৰ তলত এ চিৰ তলত থাকি থাকি প্ৰাকৃতিক পৰিৱেশৰ বতাহটো নোপোৱাই হ'লো গাত।
অ', হয় বাৰু এইটো মানে কি বুলি ক'ম এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে যোগাৰ পৰিৱৰ্তন হৈছে।
তাকেটো।
মানুহে নতুন নতুন আৱিষ্কাৰ কৰিছে আৰু, কি কৰিবি।
কালিৰ পৰা ধৰি লৈ আজিৰ দিনটো লকে এতিয়ালৈকে মইতো এচি ৰ তলতে সোমাই থাকিলো।
এতিয়া দেখিলো মানে বাহিৰলৈ ফটককে খিৰিকিখনত চাওঁতে গছৰ পাতকেইটা লৰি আছে, মই বোলো নাই নাই অকণমান হাৱাটো ল'মগৈ এইটো হাৱাও
হয় হয়, মানে তোৰ আগতে সৰুতে দিন বিলাকে মনত পৰিলেহে মানে ভাল ভ মানে ভাবো। যে তেতিয়া ধৰ দেখিছোঁ নহয়, কিমান ভাল আছিলে। না এ চি আছিলে, না ফেন আছিলে, বতৰ গচৰ তলত বতাহত শুই আছিলোঁ। কেনফাৰ আছিলে, এতিয়া নাই এতিয়া এ চি দুটা তিনিটা ৰাখিলেও তোৰ কামেই নিদিয়ে।
নিদিয়ে নিদিয়ে নিদিয়ে, একেবাৰে কামত নিদিয়ে। তোৰ আগৰ অকমান গৰম উঠিলে, সেই ঢকুৱা ঢকুৱাৰে বনোৱা বিচনীখন, আকৌ এতিয়া বাৰু এইবিলাকে, মানে তুলনা নহয় এতিয়া এইবিলাক যোনবোৰ নতুন নতুন বস্তু ওলাইছে, এইবিলাকৰ তুলনা শেৱহতি নহয়।
হয়, হ'বও পাৰে যে কিবা এটা তোৰ বেছি অকণমান উন্নত পৰ্যায় হ'ব পাৰে কিন্তু তথাপিতো তেতিয়া সেই বিচনী সঁহা এখনৰৰ নিচিনা কেতিয়াও নহয়।
অ', সেইবিলাক মানে আপুৰুগীয়া সম্পদ সেইবিলাকত ধৰ সুখ আছে, মানুহৰ আভ্যন্তৰীণ তোৰ যোনটো সুখ বুলি কয়, সেই বস্তুটো সেইবিলাকৰ মাজত লুকাই আছে, কিন্তু এইবিলাকত নাই।
তাহানি সেয়া ককা আইটাই বিচনী মাৰি মাৰি, সাধু কোৱা সেই দুপৰীয়া সময়কণ এতিয়াও মনত পৰে। উম।
আৰু এতিয়া তোৰ এইডালত তই যদি দিনটো সোমাই থাক, সোমাই থাকি ওলাই গৈ তই গৰমত নোৱাৰা ৰ'দত যাবলৈ হ'লেতো তই আৰু মৰি গ'লি।
অ' মানুহনো ইমান যে মৰিছে কাৰণটো সেইটোহে।
অ'। আৰু এই এচিডালে এইডালে বহুত কেমিকেল উলিয়াই নহয়, বায়ুলে। তই আমাৰ বতাহত এইডালে বহুত কেমিকেল উলিয়ায় আৰু সেইটোৰ ফলতো বায়ু প্ৰদূষণ হয় নহয়।
হয় হয়, সেইটোৱেই প্ৰদূৰষণ বহুত হৈছে।
আৰু তোৰ বেমাৰ আজাৰ কিমান হৈছে, তোৰ এইবোৰ বস্তুৰ পৰা ঠিক নাই আৰু।
তাকে সেই কি কবি আৰু।
তই যদি ৰাতিটো মূৰৰ ওপৰত এই ফেনখন লগাই নহ'লে এ চিটো লগাই শুই থাক ৰাতিপুৱালে তোৰ চৰ্দি হৈ যোৱাটো একদম পানীলগা জ্বৰ হ'বই, এশ শতাংশ গেৰেণ্টি।
কাৰণ আকৌ নোৱাৰোঁ নহয়, বিচনা বিচনীখন মানে ধৰ বিচনাত ফেন চেন নোহোৱাকৈ শুবলৈ।
নোৱাৰো, সাধ্যও নাই।
পকা শুবলৈও মোহে মহ উলাব পাৰে।
উম হলেও ডাইৰেক্ট মানে তই মূৰৰ তলতে নল'বি বস্তুটো গম পাইছ।
উম, বেছিকে ল'ব নোৱাৰি দেই।
উম, অ, মানুহটো সুবিধাটো লগতে মানুহটো জীয়াই থকাতোও লাগিব নহয়।
তেতিয়া লাগিবটো লাগিব, এতিয়া ধৰক গছ-গছনি গছ গছনিৰ তলত। থকা সেইটো সেৱাৰ যিটো মানে, কি বুলি ক'ম আৰু মুক্ত মানে এটা শীতল বায়ু, সেই বায়ুটো সিনা এচিৰ ভিতৰত থকা মানে তোৰ একণ, এই কি বুলি কয় এইটো মানে নেপায় নেপায়। কাৰণ এচি টোতো ধৰ, যিটো হাৱা এৰে সেই সাৱাটো ধোৰ বাহিৰৰ পৰা হেৰি কৰি পেলাইহে দিয়ে।
উম, এ চি হাৱাটোত মানে ধৰ তোৰ ঢেৰ প্ৰযুক্তি সোমাই থাকে তোৰ ৰুমটোৰ যি খিনি গৰম বায়ু গোটেই গৰম বায়ুখিনি এ চিটোৱে মানে বাহিৰলৈ ঠেলি দিয়ে।
হয়, হয়।
সেইবোৰ কম কাণ্ড হয় বুলি ভাবিছা নি তই।
কি কি মেচিন, কি কি মানে, ধৰ হেৰি লগাই পেলাই তাত সেইটো মেচিন বনোৱা হৈছে কেনেকৈ জানিলো আমি।
উম, ধৰ আমি জানিব পাৰিম যদি অকণমান চাবলৈ বিচাৰোঁ হ'লেও মানে টোৰ বৰ সৰু ঘটনা এটা নহয়, তাত কিছুমান মানে তোৰ ৰাসায়নিক পদাৰ্থও মিলাই থয়, যিবিলাক আকৌ ৰিভাৰ্চ হৈ পেলাই আকৌ একেটা অৱস্থালৈ ঘূৰি আহে। এনেকুৱা কিছুমান কথা থাকে।
হ'লেও মানে এইটো-এইটো প্ৰক্ৰিয়াতটো মই বৰ ভাল নোপাওঁ, তোৰ ধৰ ৰুমটোত যোনবিলাক প্ৰাকৃতিক বায়ু আছে সেই বায়ুবিলাক মানে সি তাত যদি গৰম হৈ আছে সেই বায়ু খিনি সি বাহিৰলৈ ঠেলি দিব, আৰু তোৰ ৰুমত ঠাণ্ডা বায়ু দি দিব।
উম, সেইটো সাংঘাতিক কথা নহয়।
উম, বাকী খেতি-বাতি হৈছে নে?
খেতি-বাতি হৈছে বাৰু মানে তোৰ মাটিৰ ৰুই থকা হৈছে বৰ্তমান। একটোৰ দশ বিঘা মাটি ৰোৱা হ'ল। আৰু চল্লিছ বিঘামান‌ মাটি আছে আৰু। আকৌ আমি আকৌ তোৰ ধৰ খেতি তেনেকৈ নিজেই কৰা নহয়তো। ৱাধিলে দিয়া হয়। সোনচনে বাৰু তই?